হেল্ল'।
অ, কি কৰি আছা তুমি?
অ, এ এনে বাহিৰত আছো। এ অফিচৰ বাহিৰত আছো। অ এই চা খাবলে আহিছোঁ। ঐ দিনটো আজি বহুত ভাল।
অ।
অকমান ঠাণ্ডা বতৰ আছিল। অকন চাহ খাবলে আহিলো অলপ। অ।
তাক এনেও ভাল লাগে।
অ।
অ, কি চাহ খাবা? গাখীৰ চাহ না লাল চাহ?
অ, অ গাখীৰ চাই খাই ভাল পাওঁ। তুমি কি চাহ ভাল পোৱা? তুমি কি চাহ খাই ভাল লাগে?
গাখীৰ চাহ ভাল লাগে আৰু কফি ভাল লাগে মক।
অ, গাখীৰ চাহ আৰু কফি ভাল লাগেনে?
অ। অ, আৰু লেমন টি খাইছানে লেমন টি?
লেমেন টি অ খাইছো অ। এইটো মানে দাইট অ। এইটো বোলে দাইত কৰাত মানুহকেইটা খাই বহুত ভাল বোলে। অ, তুমি খোৱানে?
অ খাওঁ মই কেতিয়াবা কেতিয়াবা নিজে বনাই কেনে ঘৰত।
অ, কেতিয়া কেতিয়া বাতে খোৱা মানে আৰু সদায় নোখোৱা নেকি? হয় হয়। আৰু এনে কেতিয়া তোমাক এ তোমাৰ হেল্ডি বস্তু খোৱা তোমাক কি কি ভাল লাগে তোমাক?
হেল্ডি বস্তু ঘৰৰে বস্তু ভাতকেইটা। ভাত হৈ গ'ল, ৰুটি হৈ গ'ল। তাৰেপিছত ৰুটি বেছি খালে বেছি ভাল।
অ, ৰুটি খালে বেছি ভাল অ। তোমাৰ এই কেলচিয়ামটোও পাবা তুমি হাণ্ড্ৰেড পাৰ্চেণ্ট। অ।
আৰু তুমি য়োগা কৰানে য়োগা?
য়গা? য়গা, কৰো কৰো কৰো।
অ, অ। কেতিয়া কৰা তুমি?
তোম মই এইটো অ ৰাতিপুৱা কৰো ৰাতিপুৱা।
অ, ৰাতিপুৱা।
অ। ৰাতিপুৱা কৰিলে অকমান ভাল লাগে।
অহ।
তুমি কৰানে?
অ, মই কৰো। ৰাতিপুৱা কৰো, ইভিনিং টাইমত কৰো।
হয় নেকি? ৰাতিপুৱাও কৰা ইভিনিং টাইমটো কৰা। অ, তেতিয়াতো আৰু কথা ভালে তোমাৰ। অ, এনে তুমি অ অ, হয় হয়। এনে তুমি ঘ ঘত ঘৰত থাকিলে তুমি বেছিভাগ কি কৰা তুমি?
বেছিভাগ এইগেইটা এক্সাৰচাইজেই কৰো মই।
হয় হয়, এনেই তুমি ফ্লিম শ্লিম চোৱা নে নাই?
অঁ ফিল্ম শ্লিম চাওঁ ইমান নাচাওঁ মই, এক দুই ঘণ্টাই চাওঁ বেছি চালে।
হয় নেকি? এক দুই ঘণ্টা চোৱা মানে, তোমাৰ কোনটো ফিল্ম চবচে ভাল লাগে মানে?
মো আকৌ এইকেইটা চাউথ ইণ্ডিয়ান মুভি কেইটা ভাল লাগে।
অঁ' এনেই তুমি মানে চাউথ ইণ্ডিয়াৰ কোনটো ফিল্ম কেইটা চাই ভাল লাগে তোমাক চাব মন যায় আৰু?
অঁ' চাউথ ইণ্ডিয়ান ডিয়েৰ কমৰেন্দ হৈ গল পুষ্পা।
অ অ' দিয়া কমৰেড পুষ্পা অ'।
অঁ'
তাপিছত লেলা মজনু অ' হয় হয় হয়।
এইগেইটা ভাল লাগে।
মানে লেলা মজুম মোৰ অঁ মই চাইছিলো লেলা মজুম তো বহুত ভাল লাগিছে। লা- ত' দুখ লাগিল এই ল'ৰাৰ কাৰণে দুখ লাগিল মোৰ বহুত।
অঁ' হয় হয়।
অঁ' তুমি চাইছানে?
অঁ মই চাইছো, আৰু পুষ্পা চাইছ না। পুষ্পাটো আৰু ভাল লাগে।
পুষ্পা ওৱানটো মোক বহুত ভাল লাগে, টুটো মোক মান মানে মই অকমান- মানে উম ফাষ্টৰ খিনিতো ভাল লাগে।
অঁ'
এ লাষ্টৰ খিনিতো অকণ মোক বেয়া লাগে। হঁ' ফাষ্টৰ খিনি টো ভাল লাগে মোৰ।
পুষ্পা ওৱান টু অ ভাল লাগে মোক তাৰ পিছত পুষ্পা থ্ৰ্ৰী এতিয়া ওলাবই।
অঁ অঁ পুষ্পা ঠি ওলাব। চাওঁ পুষ্পা ঠিটো কেনকা হয় আৰু, ভালে হ'ব যদি ভালে আৰু। এ তুমি আৰ আৰ ফিল্ম চাইছানে?
অঁ আৰ আৰ চাইছো আৰ আৰ বহুত ভাল লাগিছে।
আৰাৰ টো বহুত মোক বহুত ভাল লাগিছে মানে তাৰ একচন তোমাৰ এই- তাৰ ফিল্ম এক্টিং চব ভাল লাগিছে, তুমি এ তুমি তাৰ ডান্সটো চাইছা নে? আৰ- তাৰ ডান্সটো অঁ আৰু ভাল লাগে মানে।
অঁ গানটো আৰু ফেমাচ আছিল এইটো, আদাৰৰ অঁ ন- তাতে নাচেটো।
কেতিয়াবা এনে পাতি চাতি কৰাত এইটো গানটো লগাইছ নে নাই?
অঁ লগাইছো এইটো উৰুকা দিনত।
হয় নেকি? উৰুকা দিনত, অহ পুৰা নাচিছা চাগে তুমি অনতে। হেঁ অঁ অঁ' অ অ'
তোমাক কি কি কৰি ভাল লাগে আৰু?
আৰে অনলাইন-
হেল্লৌ' আৰু কি কি কৰি ভাল লাগে তোমাৰ? ডান্স চানস কৰি ভাল লাগে নেকি?
নহয় মই এনেই ছিংগিং কৰোঁ, ক'ব গ'লে। হাঁ' তোমাৰ আঁ হয় নেকি? হা মানে তোমাৰ যেনেকে জুবিন দা অৰ্জিত সিং অ অ।
ভিডিঅ' বনোৱা নে?
অ ভিডিঅ' বনাও, এই কেতিয়াবা কেতিয়াবা বনাও বেছি ভাগতো নবনাও। এ ভাল এটা ফোন ললে বনাম। মানে এতিয়া মানে ফোনটো মানে বেয়া হৈ আছে মোৰ সেইকাৰণে।
অ ফোনটো কি কেমেৰা ভাল নাই নেকি?
নাই কেমেৰাটো ভাল নাই মানে, তোমাক কি ফোন ভাল লাগে তোমাৰ?
অ মোক ছেমছাং আৰু আইফোনে বেছি ভাল লাগে।
অ আইফোনে বেছি ভাল লাগে নেকি?
অ।
অ আৰু কিবা এনে আজিকালিতো বহুত ন উম নতুন নতুন মডেল ওলাইছে ফোনৰ এনে কিবা ভাল লাগে তোমাক?
অঁ নতুন নতুন মডেল কেইটা ওলাইছে এইটো তোমাৰ হৈ গ'ল এইটো কি নাম আছিল প'ক' প'ক'টো ভাল লাগে প'ক' তাৰপিছত মটৰলা।
মটৰলা
আৰু তোমাৰ চিয়ামি
অহ।
এইকেটাই মোবাইল ভাল লাগে। তোমাৰ কোনটো মোবাইল বেছি ভাল লাগে?
মোক তোমাৰ এই ছেমছাং গেলেক্সি।
অ ছেমছাং গেলেক্সি।
আৰু তোমাৰ এই আইফোন।
আইফোন আৰু
অ আৰু মোৰ ফোনৰ পৰা ভাল চবচে ভাল কোম্পানী ৰিয়েলমি লাগে। অঁ ৰিয়েলমিটো ভাল লাগে মোৰ। আৰু পক' ভাল লাগে।
অ পক' ভাল লাগে।
অ মানে এবাৰ ভাবিছোঁ এটা ভাল কেমেৰা থাকা লৈ লওঁ আৰু। অ তুমি আৰু তোমাক কি কি মানে বাইক, বাইক ভাল লাগে নে তোমাৰ?
অ বাইক ভাল লাগে ভালে লাগে।
অ ভালে লাগে নেকি তুমি কোনটো বাইক ল'লে ভাল তোমাৰ মন আছে তোমাৰ ল'বা?
মোক এইটো জিটি ল'বা ভাল মন আছে।
জিটি জিটি।
জিটি অঁ।
হয় হয় জিটি জিটিৰ বহুত ভাল মানে কবা গ'লে এতিয়া জি টি অহ জিটি ৰেটটো এতিয়া বাঢ়িছে কব গলে হয় নে?
অঁ জিটি ৰে'টটোও বাঢ়িছে।
কমছে কম ছয় লাখ মান আছে এতিয়া জিটি
হয় হয় হয়। তোমাক কোনটোক বাইক বেছি ভাল লাগে?
মোক মোক বেছি ভাল তোমাৰ যেনেকৈ হৈ গ'ল বুলেট।
আ বুলেট
বুলেট ভাল লাগে আৰু যেনকে ডমিনাৰ হৈ গ'ল।
অ' ডমিনাৰ।
হিমালেয় হৈ গ'ল, হাণ্টাৰো বহুত ভাল লাগে অ' হাণ্টাৰো ভাল লাগে। মানে এইবিলাক বাইক লাগে অকমান অ', অ' তুমি মানে অকমান ফিল্ড আহে অঁ ভাল ক্লাছিক অকমান ফিল্ড আহে।
অহহ'।
আজিকালি মানে ল'ৰা কেটাই বেয়া বাইক ভাল ভাল বাইক কেইটা লৈ পিনে বেয়া কৰি দিয়ে নাই। এ মানুহ কিটা চাপৰি কৰি চাপৰি চাপৰি কৈ থাকে। আজিকালি মানে বাইকেইটাও ল'ব নোৱাৰি, মানে এনেকে এনেকে বস্তু হয় আৰু।
অয়।
অঁ।
তোমাক স্কুটি ভাল লাগে নে নাই?
স্কুটি ভাল লাগে মোক এ ভাল লাগে এই তোমাৰ এক্টিভাটো ভাল লাগে আৰু এন্ত্ৰক ভাল লাগে বাচ, অ' এই এক্টিভাটো এক্টিভাটো মোৰ ফেভৰেটে হয় ক'বা গ'ল মই এক্টিভাই চলাইছিলো আগত।
অ' একটিভা?
অঁ তাৰপিছত মই এণ্ট্ৰকটো চলালো, ভাল লাগিল।
অ' আৰু ডিঅ' চি'অ নচলোৱা মানে?
ডিঅ' ডিঅ' মানে এইবিলাক মোৰ ভাল নালাগে, মানে হালকা থাকে। স্পীড স্পীড গ'লে মানে হেণ্ডেলটো কপে।
অ' স্কুটি চলোৱা কেতিয়া শিকিছিলা তুমি?
স্কুটি চলাব মই হোলীৰ দিনাত শিকিছিলো অ' এটা আন স্কুল আহিছিলে তেওঁ চাবিটো লৈ পিনে আহিছিলোঁ।
অ'।
অঁ, তাৰ এক আংকুলৰ এক্টিভা আছিলে।
অ' এক্টিভা আছিল।
অঁ তেতিয়া মই শিকিছিলোঁ।
অ' হয়।
মানে একো মানে এনে, এনে শিকিছো মানে মই চাইকেল মানে চলাব গম পাওঁ না, বাচ মোৰ আ মোক এই স্পীড আৰু ব্ৰেকটো মই বচ গম পালে মোৰ হৈ গ'ল। হৈ গৈছে চব। অঁ!
মই এনেকে শিকিছিলো আৰু।
অ' অ' তোমাক তুমি এতিয়া বাইক তুমি বাইক লৈ এতি ক'বাত কত ফুৰবা যাবা, তোমাৰ ক'ত মন আছে বাইক লৈ?
মোক বাইক লৈ ফুৰিবা যাবা এনে লাডাখ-চাডখ যাবা মন আছে।
লাডাখ অ' ৰাইড কৰবা মানে, তুমি মানে ভিডিঅ' শ্বুট কৰা নেকি?
ভিডিঅ' শ্বুট নকৰোঁ মই, তেতিয়াও এনেই যাব মন আছে আৰু।
হয় নেকি? অ'। ভালে কথা মানে এনে মানে ফ্ৰেণ্ডৰ লগত যাব মন আছে না নিজে?
ফ্ৰেণ্ডৰ লগত যাব মন আছে, ফ্ৰেণ্ড কেইটাৰ লগত থাকলে আৰু ভাল লাগে।
অ' মানে ভালো লাগে।
অলপ চেফটি থাকে অ' অলপ চেফটি থাকে না অ'। অকলে জালে অলপ ৰিক্স আছে, বাইচাঞ্চ ক'তবা এক এক্সিডেণ্টত হৈ গ'ল যদি তাতেতো চিনাকি মানুহ কোনোৱে নাথাকিব।
তোমাৰ হয়, হয়, তোমাৰ এই লগৰকেইটাত থাকিব, আৰু কিবা এই তুমি ৰাইড কৰা টাইমত কোন কোনোবা মানুহগিতা বহুত বেয়াও থাকে।
অ', হয়।
অ', ৰখাই পিনি তোমাৰাহতৰ পৰা পইচা ল'ব কিবা বস্তু লৈ ল'লে। এনে তোমাৰ লগৰ কেইটা থাকিবতো তোমাৰ অ', তোমাৰ চান্স থাকে অ'। একো নহয়, অ', এই লগৰকেইটা গ'লে লগত ভাল।
অ', দূৰ ৰাইডত যালে, এইকাৰণে লগৰ কেইটা লগত যাবা লাগে।
অ'। আৰু এনেই তুমি এতিয়া ক'ত ক'ত গৈছা মানে গুৱাহাটী বাহিৰত?
গুৱাহাটীৰ বাহিৰত মই ন কলকতা নাই যোৱা মই।
অ', যাবা মন আছেনে তোমাৰ?
অ', যাব মন আছে।
অ', তাতে বোলে মই গৈছিলো। তাৰে আৰু তোমাৰ এই ৰসমলাই মিস্তি।
অ', এইকিটা অ'।
বহুত ফেমাচ।
অ', হয়, হয়।
কাছৌৰি বহুত ফেমাছ।
হয়, হয়।
অ', ফুচকা।
অ', যাই কিনা খাইছা না' তাতে?
অ', খাইছো খাইছো মোৰ মাহী ঘৰ তাতে আছে না অ'। অ', তাতে তোমাৰ কলকতা মানে তোমাৰ কাপোৰৰ মানে দাম বহুত কম।
অ', হয়, হয়।
তুমি মানে তাতে যাই পিনি থাকিবও পাৰা তোমাৰ হৈ যাব আৰু।
হয়, হয়।
অ'।
দিয়া ঠিক আছে দিয়ক।
জাগাও ভাল আছে। হা'?
আচ্ছ দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি কেনে ঠিক আছে দিয়া অ'।